হেল্ল'
অ কি কৰিছা
অ আছো দিয়া এই ভাত পানী বনাই এ ভাত বনোৱাত লাগি আছো অ বনাই আছোঁ দিয়া চাৰে আঠটা বাজিল নহয় তোমালোকে বনাই
আজি মোৰ আমাৰ মায়ে বনাইছে মোৰ আজি একেবাৰে বনাব মন যোৱা নাই যে সেইটো কাৰণে আজি আজি মই নাই বনোৱা অ ইমান গৰম অও পৰি আছে অ সেইটোয়ে আজি দি অকণমান ঠাণ্ডা কৰিছে গম পাইছা বৰষ ষুণ দিলে
ফুৰি যায় অ উম উম অ বাইদেউ ফোনটো কৰিলা ভালে হ'ল অ অ দিছে এতিয়া নাই ফৰকাল কা ফুৰিব গৈছে মই এনে
অ অ হয় দিয়া অ অ গৈছিলোঁ নহয় অ বহুত ভাল লাগিলে তোমাৰ আমাৰ মানে কি হল লগৰ খিনি আছিলে যে, কিমান দিন মানে মই চাৰি দিনৰ কাৰণে গলো চাৰি দিন, মানে তোমাৰ কি হ'ল মানে অ' চাৰিদিন গ'লো আমাৰ মানে লগৰ খিনি যোৱা কথা আছিলে তাৰ পিছতে সেই উম মাৰ্চতেই তোমাৰ মাৰ্চ মাহতেই গৈছো আৰু, এই ফটো বিলাক দিয়াই নাছিলো, এ এতিয়াহে দিছো, অ', মৰ্চতেওঁ গলো অ', ফটো বিলাক দিয়াই নাছিলো এতিয়াহে দিছো মানে সেইটো কাৰণে, অ'। অ', পিছতিয়াকেই দিলোঁ মানে, নাই, নাই মাজতে দিছিলোঁ সম্ভৱ তুমি চাগে দেখা নাছিলা নিকি, অ', দিছিলো মাজ যতে, তুমি চাগে দেশ থা নাই হইটো কাৰণে, মানে মাৰ্চতাই গৈছিলো তোমাৰ, অ', হেনেকুৱাই হল, উমব তাত তোমাৰ মানে বেনাৰস পিছত মই মনিকৰ্নিকা ঘাট গ'লো তাৰপিছত তোমাৰ শিভি মন টেম্পল আছে তাত গৈছো, অ', তাত গৈছো বহুত ধুনীয়া জানা তাত গ'লে যে তোমাৰ মানে অহংকাৰ শেষ হৈ আহিব। মানে, অ', অহংকাৰটো মানে শেষ হৈ আহে তোমাৰ। অ', অ', তাতে, তাতে। তোমাৰ মানে কি হয় জানা নে তুমি যেতিয়া মানে একেলগতে ইমান মানুহক মানে ঘৰ বিলাক পৰি থকা দেখা তোমাৰ মানে এনেকুৱা লাগে, অ', হইটোৱাই আৰু তোমাৰ মানে এনেকুৱা লাগে যে মানুহৰ অস্তিত্ব একো নাই, অ', ইটোৰ পিছত কিন্তু মানে, অ', সেইটো একুৱাই নাই তাত মানে চব শেষ আৰু কি জানানে, অ', জ্বলাই আৰু তোমাৰ মানে এনেকুৱা হয় জানানে কেতিয়াবা একেখিনি জেগাতে মানে জলাবলৈ মানুহ ৰখ ৰখি থাকে মানে ৰখাই থব লাগে মানে এনেকুৱা হয়।
আৰু মানে চোৱাচোন এদিনতে কিমান, এদিনত কিমান
কিমান, কিমান, কিমান মানুহৰ ন তাত বোলে আচলতে কি জানানে ভগৱানেই মানে কিছুমান মানে লীলা যে কৰি থৈ গৈছে বুলি কয় যে, তাৰ মানে তুমি নমুনাটো তাত দেখি যাবা মানে গম গম্পাইছানে, এই যে কয় ন পাৰ্বতী মাছাই যে কান্দিছিল। মানে হইনে তেওঁ যে জ্বলি চিল যে নিজৰ বস্তু হেৰুৱা কাৰণে, সাই বস্তুটো কাৰণে যে তেওঁ যে জ্বলাই থাকে যে তেওঁ মানে সেইটো কাৰণে তাত মানে জ্বলাটো স অফে হব নিদিয়া মানে, হৈয়ে থাকেয়ে থাকে, মানে এনি টাইম তোমাৰ আৰু তুমি তাত থাকিলে মানে তোমাৰ মানে একদম এনেকুৱা ফিল হৈ যাব মানে হয় দেই।
মানে ত তাত মানে কি থকা কোৱা চব এনেকুৱা সুবিধা আছে নহয় ন মানে সুবিধাবোৰ। হোটেল লৈছা নে তুমি হেৰি লৈছা, এই হোটেল লৈছা নে নে এই যে হোম ষ্টে যে সেনেকুৱা লৈছা নিজে বনাই
হোটেলে লৈছো আমি নাই নাই হোটেলে লৈছো আমি উম তাত মানে খোৱাতটো বহুত ভাত তুমি মানে, সব নিচিনাই তুমি মানে হোটেল পাব বা আৰু নহয় তাৰ মানুহ খিনি ইমান ভাল নহয় বৱ্যহাৰতো, তোমাৰ তুমি যদি মানে মই আমাৰ মানে অ সেই আমাৰ মানে ৰে মানে এজনে কি আছে। ভেন্দি ভাজি খাই বেয়া পায় দেই তেওঁ মানে লগতে কৈছে পাঁচ মিনিট ম মানে ৰসক মানে হিন্দীতে কৈছে পাচ মিনিট ৰখক লগতে গৈ আলু ভাজি বনাই আনি দিছে জানানে এনেকুৱা মানে ইমানেই ভাল মানে মানুহখিনি ব্যৱহাৰটো, অ'।
দ চেষ্ট এতিয়া এতিয়া চাবাচোন কিছুমান হোটেলত এই যে ভাল পালেও পালে নাপালে নাই যিটো যিটো বনাই থছে সেইটোকে দিব মানে গ্ৰাহকে ভাল পোৱা বেয়া পোৱা মানে কথা নাই আৰু, আৰু তেনেকুৱাত মানে কি হয়, পইচাটো দিবলে মন নেযায়। পইচাটো মানে চ দুটকা বেছি লক তোমাৰ যদি খোৱা বোৱাটো ভাল হয় বৱ্যহাৰ ভাল হয় হয় বহুত
অ' বহুত ভাল লাগে আৰু তাত মানে তুমি নহয় গ'লে মানে গংগা আৰতি চাবা তাকো মানে তুমি হেৰিটো উঠি চাবা নাও বিলাক আছে যে নাওত উঠি চাবা মানে। তোমাৰ মানে ইমান ভাল লাগিব মানে নহয় একদম অ', নাওত উঠিও চাব পাৰে সেইটো নহয় তুমি যেতিয়া নাৱত উঠি চোৱা মানে তাৰ মানে ধুনীয়াকে দেখা পায় আৰু সেইটো মানে তোমাৰ একদম লাইভ হৈ থাকে। নহয় কিছুমানে পাৰৰ পৰা চাই কিছুমানে নাৱত উঠি চাই মানে তোমাৰ গম পাইছানে ইমান মানুহ হয় নহয় মানে বহুত মানুহ তুমি মানে ভৰি দিবও ঠাই নাপ ৱা মানে তাত
অ', দেখিছো দিয়া মই মানে ফটো আৰু ফটো আৰু ভিডিঅ'তে দেখি আছো ন সেইবোৰ।
অ', তাত যেতিয়া তুমি যাবা নহয় সেইটো মানে তুমি মানে অনুভৱ কৰিবা যে ইমান ধু ধুনীয়া সঁচ
ধুনীয়া ধুনীয়া দেই ধুনীয়া মানে চোৱাচোন যিটো আমি মোবাইলতে ইমান ধুনীয়া দেখো ন মোবাইলতে ভাল লাগে টিভিতে ভাল লাগে ৰিয়েলত সেই বস্তুতটো চা চালে মানে অ ৰিয়েলত চালে কিমান ভাল লাগিব ভাবা বহুত ধুনীয়া
মানে বুজাব বুজাবও নোৱাৰি চাবাচোন তুমি মানে অ আৰু যেতিয়া তুমি বহুত দিনৰ পৰা ভাবি থাকিবা যাম যাম আৰু তুমি যাবা আৰু সেই সেই ঠাই খিনি তুমি যেনেকা ভাবিছা তেনেকে আছি পাবা নহয় বহুত ভাল লাগে বহুত ভাল লাগে আৰু তাত নহয় তুমি পাণ খাবাই গলে বুজিছা তাৰ পাণটো মানে ইমান ধুনীয়া অ অ মিঠা পান তাত বোলে নহয় এই এটা গান আছে নহয় গান আছিলে নহয় তোমাৰ অমিত অমিতা বচ্চনৰ ন নেকি এয়া যে খাইকে মই আনে বানাৰাছ ৱালা যে অ তাত তুম পাণ খাবা ইমান ইমান ভাল হয় নহয় তাৰ পাণ নখালা যদি মানে কি খালা মানে ন সেইটো কাৰণে তাত তুমি মানে যদি পাণ নোখোৱা খোৱা মানে কি খাবা মানে পাণ খাবই লাগিব
বানাৰসৰ মানে পাণ খাব লাগিব
খাব লাগে কিয় মানে সেয়া তাত গ'লে মানে সেইটো মানে
সেইটো খাব লাগিব অ উ নাই মই মানে ভাবি মানে বহুত মন আছে ন যাবলে কৰিবলে যে মোৰ বহুত মনতটো আছে মই সেইকাৰণে মানে তোমাৰ ফটো মই যেতিয়া তোমাৰ ফটো দেখিছো মানে মই সেইকাৰণে বোলো নাই সুধো তোমাক
অ কেনেকুৱা লাগিলে অ যাবা এই বেছি নালাগে বুজিছা অকণ গৰমতটো মানে সেই এতিয়া নাযাবা গ'লে নহয় মাৰ্চতহে যাবা মানে কি হয় জানোনে মাৰ্চত তাত নহয় এটা এই যে ব অ বগলী টো যে বহুত চৰাই এটা যে আহে যে সেইটো আহেঢ় তাত মানে তুমি যেতিয়া নাৱত দি পেলাই ফটো উঠা বহুত ধুনীয়া লাগে মানে তাত আৰু সেইখিনি চাবলৈ মানে মাৰ্চতে তুমি যাব লাগিব ফেব্ৰুৱাৰীত মাৰ্চ তেনেকুৱা দিনত হে মানে পাবা তুমি সেই খিনি বসু সেইটো কাৰণ তো প্ৰায় ভাগ মানুহ যায়
অ মই মানে তাকে মানে জানিবোলে ন তুমি গৈছা যিহেতু জানিবা মই সেইকাৰণে বোলো নাই ফোনতটো কৰি সুধো যে কেনেকুৱা কি মাহত যাব লাগিব কত যাব লাগিব অ বা সুবিধা বোৰতো জানিব লাগিব ন এতিয়া আমি দূৰৰ ঠাই এটালৈ যাম যিহেতু সেইকাৰণে মানে মই নাই তোমাক সুধো কেনেকুৱা কি
অ তুমি মানে ধুনাকে যাব পাৰিবা বহুত ভাল পাবা তুমি চাৰিদিন লৈ যাবা চাৰিদিন সময় লৈ যাবা মানে কি গ'লেতো তুমি ইয়াত ধৰি লও সন্ধিয়া উঠিব পাৰিবা তেইনত হয় তোমি তেতিয়া পিছদিনা খন ধুনীয়াকৈ পায় যাবা পায় পেলাই তোমি ধৰিল ঘৰখিনি চালা পিছদিনাখন তুমি ধৰি লওক গংগা আৰতি চালা ইভিনিং টাইমত হয় লগতে তুমি মণিকাৰ্ণিকা ঘাটটো চালা কাৰণ কিয় ৰাতি মানে মণিকাৰণিকা ঘাট যাব অ আৰু ৰাতি নাযাবা মানে ৰাতি গ'লে মানে কয় ন ছোৱালী মানুহ বিশেষকৈ ৰাতি যাব নালাগে ত তুমি দিনতে গৈ
অ সেইটো কথা অ আৰু দিনত মানে যিটো ভাল এটা লাগিব ন ৰাতি মানে অলপ এটা দিয়াচোন
অ অকন অ সেইটোয়ে মানে অকনমানান মানে ভয় ভয় এটা ভাৱ আহে ন অ অচহোৱা এটা লাগে যে সেইটো কাৰণে কাৰণ আমি সেইটো আগতে দেখা নাই ন যিমানে যি নহক ত তাত গ'লে মানে সেইটোয়ে হয় আৰু তুমাৰ তাৰ পিছত তেনেকে তুমি ধৰি লোৱা যাব পাৰিবা আৰু হোটেল বিলাক বহুত ভাল পাবা খোৱা বোৱা
এই যে হোটেলতটো যে ৰবা হোটেলটো যে তুমি যে হেৰি কৰিছা তোমালোকতো গৈ পেলাহে ঠিক
অ গৈ পেলাই ঠিক কৰিছো অ নাই নাই নাই উম নাই পিছতহে ঠিক কৰিছো অ পুৱাই যাব তাত তোমাৰ ইমান দামো নহয় ধৰি লওক সুবিধা বহুত ভাল পাবা ছোৱালী মানহ থাকে মে বহুত ভাল সুবিধা পাবা তুমি আৰু অ আৰু তুমি মানে যদি পৰিয়ালৰ লৈ লৈয়ো যোৱা আৰু
অ গলেতো পৰিয়াল যাম ন মানে চোৱাচোন এতিয়া আমিতো যামেই কিন্তু মা দেউতা দেখিলে সেইখিনি ন মাহঁতেটো তেনেকে ঘুৰিব ঘুৰা ফুৰাতো তেনেকে নাপায় মাহত গৈ সেইটো বহুত ভাল পাব ঠাই বোৰ চাব পাৰিব ধুনীয়া কৈ
আমি এতিয়া মানে য'তে ত'তে থাকিব পাৰোঁ হয় আমাৰ প্ৰব্লেম নাই কিন্তু মাহতক মানে আমি য'তে ত'তেটো ৰাখিব নোৱাৰো ন সেইটো কাৰণে তাৰ হোটেল বিলাক ইমান ভাল তুমি মানে ঘৰৰ মানে পৰিয়াল টো লৈ গৈ ধুনীয়াকে ৰাখি পেলাই দেখাই কৰি লৈ আহিব পাৰিবা মানে
ন সেইটো বস্তু এটা ভয় লাগে যে কেনেকুৱা হয় মানুহখিনি আমিই তেওঁলোকৰ কোনো ৰীতি নতি খিনি নাজানো সংস্কৃতিতো বুজি নাপাওঁ। আৰু ভাষাো ক্ষেত্ৰতো আমাৰ -অ, ' ভাষাটো প্ৰব্লেম
অসুবিধা হ'ব পাই। অ, ' অ, ' অ, ' নাই অ, শুধিল অলপ অলপ মানে কি জানা, হিন্দী মানে- মে কি হয় অলপ, চলপটো আমিও জনোৱে ন জানো নহয় এই সিহঁতক মানে তেনেকে কলেও তেওঁলোকে বুজি পায় মানে মানুহখিনি অ' বুজি পাই যায়। অ', যোৱা হল যে বিশেষকে অ', ' অ', সেইটয়ে অ', সিহঁতেও মানে চব বুজি পায়। এতিয়া গম পাইছানে, সিহঁতৰ মানে বুজি পাবলৈ
আৰু তেওঁলোকৰ মানে কি হ'ল গৈয়ে থাকে ন, সেনেকুৱা মানুহ পায়ে থাকে। লগ পায়ে থাকে।
আমাৰে এতিয়া লগৰ কিমান গৈছে চোৱাচোন সিহঁতকে দেখিহে আমিও গৈছো ন। আৰু আমিও মানে বেলেগক সুধি পেলাই সিহঁতে য'ত য'ত আছিলে মানে, আম‌ যত ভাল বুলি কৈছে, আমিও মানে মানে গৈ পেলাই মানে আছো। সেইটো হিচাপত মানে তোমাল যদি যোৱা সুধিবা, কোন খিনিত কি আছে। তেতিয়া আমিও কৈ দিব পাৰিম যেতিয়া তুমও ততে গৈাকে।
অ', ত তেওঁলোকৰ যে যেনেকে, গাড়ী মটৰৰ হয়নে সুবিধাাবোৰত মানে এই, অ', ড্ৰাইভাৰ বিলাকৰো
চাও বুলি কোৱা। অ, লৈ যাব, লৈ যাব। তুমি খালি ক'লেই হ'ল। যে, এই প্লেচটোত মোক লৈ যাব লাগে তেতিয়া, তোমাক লৈ যাব, আমি এতিয়া‌ বজাৰ চজাৰ কৰিবলৈ গ আমাক ধুনীয়াকে লৈ গৈছে তাত তোমাৰ। অ', লৈ-লৈ গৈছে মানেইটো অসুবিধা তুমি ম কেতিয়াওে নোপোৱা তুমি মানে নিজে গৈ আহি পেলাই ভাল পাবা আৰু নহয়। অ, ধুনীয়াকে চাই কৰি আহিব পাৰি। অ, কে, আহি যাব পাৰিবা। মানে চাৰি দিন লৈ যাবা। ধুনীয়াকে চাবা চাই কৰি ধুনীয়াকে গুচি আহিবা আৰু। অ, চাৰিদিন হ'লে মানে কি হয় জানে, দৌৰা-দৌৰি নহয়। মানে কম দিনত যদি তুমি দুই তিনিিন যোৱা, দৌৰা-দৌৰি হ'ব। তুমি ভাল বস্তু নাপাবাই কেতিয়াবা। অ, ৰৈ, যায়। ৰৈ যায়। স কাৰণে আৰু। অ, ' অ, ' অ, ' সেইটয়ে, বাকী
দিয়া। অ', ভাল-ভাল দিয়া। ভাল। অ', হ'ব, দিয়া। অ', ঠিকে আছে। অ'।